অ জল কও
অ কি কৰি আছা
মই এনেই আছিলোঁ ৰ শুই
শুই আছা নেকি এয়া গা চা বেয়া নেকি
গৰম ন গা চা ইমান ভাল লাগি থকা নাই মই ভাবি আছো তই ফোন মাৰিম বুলি তই মাৰি দিলি
ফন মাৰিলি নেকি?
উম
এ তই যে কৈছিলি দেখোন তাতে টিউচনৰ কথা বুলি
অ
তন্ত্ৰৰ কেম্পাছতে কৰি নেকি টিউচন
আমাৰ কেম্পাছতে হয় টিউশনটো
কি কি চাবজেক্টৰ কৰে?
এছথৰেতে একাউণ্টেঞ্চি মেথছ ফিজিক্স আৰু কেমেষ্ট্ৰি হয়
অ কিবা কি ইলেভেন টুৱেলভৰ নেকি
অ ইলেভেন, টুৱেলভৰ।
অ তাতে এনেহে উম কিবা হোমৱৰ্ক চমৰ্ক কৰি নিলে কাণত ধৰা চৰা দেই না
আজিকালিৰ এইবিলাকত আছে আজিকালি ৰোড কৰবা নোৱাৰে ন তাৰপা দিনত আছিল আৰু
লাগে তেতিয়া মানে চলি পঢ়া শুনা বাঢ়িব
অ ত তই ফোন মালি ভালে হ'ল এটা কথা মন পৰছি এই তোক মই পৰিৱেশ ভিত্তিক পৰ্যটনৰ কথা সুধিম বুলি ভাবি আছলো ৰ
হয় নেকি
অ তাতে জানাই ইকো টুৰিজিম অকল ভ্ৰমণে নহয় ন
অ নহয় নহয়
টো লক্ষ্য হৈছে সেইটো হ'ল তোৰ প্ৰকৃতিৰ সংৰক্ষণ, স্থানীয় সংস্কৃতিৰ সন্মান স্থানীয় জনগোষ্ঠীৰ উন্নয়ন এইবোৰ বস্তু উপভোগ কৰা আৰু আৰু ই বহন সম উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ অংশ হয় আৰু তাকে জানাই
আহ আহ সেয়াই
ইকো টুৰিজিম মানে কিনো
মই জানাত ইক টুৰিজিম মানে চাই ইক টুৰিজিম মানে হ'ল মানে এনে এটা পৰ্যটক য'ত মানে তাৰ প্ৰাকৃতিক পৰিৱেশ হওক বা বনা অঞ্চল হওক পাহাৰ, নদ নদী, হ্ৰদ আৰু বা আৰু যিবিলাক তাতে বন্যপাণী সেই বন্যপাণী উপভোগ কৰাৰ লগতে ধৰ সেই পৰিৱেশ টো সংৰক্ষন কৰা আৰু ধৰ তাতে যিবিলাক স্থানীয় লোক থাকে বা স্থানীয় সমাজখন থাকে সে সমাজখন মানে কল্যাণ থাকে যিটো কল্যাণক মানে অগ্ৰাধিকাৰ দিয়াতোৱে মানে ইক' টুৰিজিম আৰু
মূল উদ্দেশ্যটো কি
ইক' টুৰিজিমৰ মূল উদ্দেশ্য চাবি ইকটুৰিজিমৰ মূল উদ্দেশ্য মানে প্ৰকৃতিক সংৰক্ষণ কৰি ৰখা
অ
তাৰ পিছত স্থানীয় সম যিটো সম্প্ৰদায় আছে সেই সম্প্ৰদায় বিলাকত মানে আহ যিটো যিমান ধাৰণা যি কাৰণে যিটো আয়ৰ প্ৰয়োজন সে আই আয়তো মানে বৃদ্ধি কৰা বা পৰিৱেশৰ ওপৰত শিক্ষা প্ৰদান কৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ টো ৰক্ষা কৰা আৰু মানে যিবিলাক পৰ্যটন আহে পৰ্যতকসলক মানে দায়িত্ব শিল হিচাপে গঢ়িতোলা আৰু বা তেওঁলোকৰ মানে দায়িত্বশীল অভ্যাস কৰি তুলবা লাগব আৰু সেইটা মানেছ ইক টৰিজমৰ মূল লক্ষ্য শ বা উদ্দেশ্য আৰু সেইটো
সাধাৰণ পৰ্যটনৰ পৰা মানে বস্তুটো পৃথক কেনকে?
এই পৃথক মানে চাই মই ক'লেতে এই যে ইক' টুৰিজিমত মানে মানুহ এজনক মানে সেই আৰু মানে তেওঁলোকৰ যিটো পৰিৱেশ মানে ৰক্ষা কৰা বা যিটো দায়িত্বশীল দায়িত্ব থাকে এজন ইকটো মানে টুৰিজি হিচাপে সেইটো কৰি তোলা হয় মান ই ইক টুৰিজিমত দায়িত্বশীল পৰ্যটক গঢি তোলাৰ বা সংস্কৃতি তাক মানে কেনেকে ৰক্ষা কৰিব লাগে সেইটো বিষয়ে মানে অলপ জ্ঞান দিয়া হয় উম আৰু কি আৰু মানে যিটোত ক'লে সাধাৰণ পৰ্যটক সাধাৰণ পৰ্যটক মানে সেই আৰু মানে যিটো মানে সেই ইয়াৰ মানে ইক টুৰিজিমৰ মূল্য লক্ষ সেই মূল লক্ষ্যখত মানে আঘাত দিবা পাৰে আৰু মানে আৰু ধৰ ইক ইক টুৰিজিমত মানে ধৰ যিসকল ইক' টুৰিজিমত মানে যিসকল পৰ্যটক থাকে সেইবিলাকো মানে পৰিৱেশ সংৰক্ষণে হওক বা যিটো প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদৰটো মানে সঠিক ব্যৱহাৰ কৰাৰ ওপৰত মানে গুৰুত্ব দিয়া হয় মানে যিটো মানে সাধাৰণ পৰ্যটকৰ নাথাকে আৰু মানে
অ এনে কত কত ইকতৰিজিম বিকশিত কৰিব পাৰি
ইকটোৰিজিম বিকশিত কৰিব কাৰণে ধতত বনাঞ্চল হওক
উম
ৰাষ্ট্ৰীয় উদ্যান তাৰে পিছত আহ আৰু অ অভয়াৰণ্য হওক তাৰপিছত পাহাৰীয়া যিবিলাক অঞ্চল আছে ন নদী হওক বা ন নদ নদী হওক বা নদীৰ উপত্যকা হওক হ্ৰদ হওক দ্বীপ তাৰ পিছত জলাশয় হওক আৰু জ আৰু জ যিবিলাক অঞ্চল মানে জৈৱ বিচিত্ৰ থাকে আৰু সেইবিলাক অঞ্চল মানে সমৃদ্ধি কৰিব পাৰি আৰু।
অ অ অসমত একতৰ জীৱনৰ টুৰিজিমৰ সম্ভাৱনাটো কেনেকুৱা?
টুৰিজমৰ সম্ভাৱনা ধৰ অসমত ধৰ বহুতো প্ৰাচৈদ্য সম্পদ আছে না তাৰ ভিতৰত কাজিৰঙা নেচনেল পাৰ্কখন হওক মাজ- জুলি হওক, ডিব্ৰু ছৈখোৱা নেচনেল পাৰ্ক হওক, মানচ নেচনেল পাৰ্ক হওক অসমত বহুতো চাহ বাগিচা দেখাৰ ভিতৰত নদ নদী আছে বহুত পাহাৰ পৰ্বত আছ- বনাঞ্চল আছে সেইবিলাক মানে আৰু এইবিলাক মানে ইক' টুৰিজমৰ অ উপযোগী হয় আৰু কাৰণ এইবিলাক বস্তু চাব কাৰণে এইবিলাক বস্তু যিহেতু বাহিৰৰ বাহিৰৰ দেশ বিলাকত সিমান দেখা নাপায় ন। ত' চাব কাৰণে আহিব আৰু দৰ্শক মানে পৰ্যটকসকল
আচ্ছা এনে ইকটোৰিজিমত বন্য প্ৰাণী সংৰক্ষণ কেনকা সহায় কৰে।
ইকটোৰিজিমত বন্যপ্ৰাণী সংৰক্ষণত সহায় কৰিব কাৰণে আজি তাৰ মানে পৰ্যটনৰ পৰা যিটো যেতিয়া মানে সেই ঠাইডোখৰ চাবা আহিব চাই তাতে টিকেট থাকে কিছুমান বা এন্ট্ৰি ফিজ থাকে ন। এন্ট্ৰি ফিজ বিলাক যেতিয়া মানে সেই মানে তাৰে মানুহ বিলাক গ্ৰহণ কৰিব পৰ্যটকৰ পৰা মানে গ গ্ৰহণ কৰিব তেতিয়া মানে তেওঁলোকৰ আই এটা উপাৰ্জন কৰ- মানে সেই জুই আইটো উপাৰ্জন কৰিব সেই আই দি মানে ধৰা পোৱা বন্যপ্ৰাণীবিলাক কেনেকে সংৰক্ষণ কৰিব পাৰি সংৰক্ষণ কৰা কামত ব্যৱহাৰ কৰিব পাৰব লগতে ত মা ধৰ্ম টো টো টো বন্য- পানীৰ সচেতনতা আছে সেই সচেতনতটো বৃদ্ধি কৰিব পাৰব আৰু।
অ ইয়াৰ পৰা স্থানীয় মানুহৰ কি লাভ হয়?
স্থানীয় মানুহখিনিৰ লাভ কি হব চাবি। স্থানীয় মানুহে ধৰ আহ তাৰে কিছমান গাইড থাকে। ত তাৰপিছত হোম ষ্টে থাকে কিছুমান তাৰ হস্তশীল তাতে ধৰ তাৰে মানুহ বিলাকে ধৰ ওচৰ বনাঞ্চলত বস্তুবিলাক সংগ্ৰহ কৰি হস্তশিল- সামগ্ৰী নিৰ্মাণ কৰে তাৰে লগতে তাৰে লগতে ধৰ এ যিবিলাক তাৰছত লকেল ফুডচ্ থাকে সেইবিলাক মানে বিক্ৰী কৰবা পাৰে কি কৰি আয় উপাৰ্জন কৰা বোলে বা পৰিবহন ব্যৱস্থা চেতো কৰিব পাৰে ত অনা নিয়া কৰবা পাৰে আৰু যিটো সাংস্কৃতিক অনুষ্ঠান তাৰ আছে তাৰ জৰিয়তে মানে ধৰ ন আয় নতুন আয়ৰ সৃষ্টি কৰিব পাৰে আৰু মানে তাৰে স্থানীয় লোকসকলে মানে সেইটো লাভ হয় তেওঁলোকৰ
অ এই পন ষ্টাৰ কি ন
হোম ষ্টেয়া হোমষ্টে বলা বস্তুতে এনে ধৰ গাঁৱত তইতো গাঁৱত থাকা ন
আহ
গাঁৱত গাঁৱত সিমান মানে হোমষ্টে বোলা বস্তুটো ইউজ নাই আৰু। নায়ে আৰু নাই বুলিয়ে কব পাৰি। কিন্তু তই তই যেতিয়া চহৰত আহবি। এ তেতিয়া মানে হোমষ্টে ইউজ বহুত দেখা পাবি আৰু মানে হোমষ্টে মানে সেই ধৰ- মানে সেই এনেুৱা এটা ঘৰ আৰু মানে ছেম আমাৰ তই যেনেকুৱা ঘৰত থাকব মই যেনেকুৱা ঘৰত থাকো সেনেকাই ঘৰ বা অ অলপ ডিজাইন চিজাইন থাকে আৰু বেছিকে এনেকা ঘৰত থাকি মানে ধৰ এ- ত অঞ্চলত থাকা সেই অঞ্চলটোত ধৰ সংস্কৃতি হওক বা খাদ্যবিলাক হওক বা তেওঁলোকৰ যিটো জীৱন ধাৰণা প্ৰণালী সেইটোৰ মানে এ সেইটো মানে তাৰে মানে অভিজ্ঞতা এটা লাভ কৰিব পাৰি আৰু। আৰু সেই লাভ কৰা যি লাভ কৰিব কাৰণে যিটো মানে ব্যৱস- সেই ব্যৱস্থাটো কাৰণে সংস্কাৰ বুলি কোৱা হয়।
অ এনে ইকটুৰিজমে পৰিৱেশ সংৰক্ষণত কেনেকে সহায় কৰে?
ইকটুৰিজিম কৰাৰ ফলত মানে আমি সেই কৰিম আৰু বন বিলাক অলপ ধ্বংস কৰাতটো কম কৰিব লাগব।
আহ
আৱৰ্জনাটো নিয়ন্ত্ৰণ কৰবা লাগব বা যিবিলাক জলাশয় আছে মানে পানীৰে পানীৰ যিবিলাক ঠাই আছে সেইবিলাক মানে আমি নিয়ন্ত্ৰণ কৰবা লাগব
অ
তাৰে পিছত গঅ গঅ তাৰপিছত গছ পুলি ৰোপন কৰবা লাগব আৰু যিবিলাক প্ৰাকৃতিক সম্পদ আছে সেই সম্পদ বিলাকৰ আমি মানে উপযুক্ত ব্যৱহাৰ কৰবা লাগব আৰু বা যিটো দায়িত্বশীল ব্যৱহাৰ আছে তাৰ ওপৰ আমি গুৰুত্ব প্ৰদান দিব কৰবা লাগব আৰু
অ অ আৰু জৈৱ বৈচিত্ৰ ল দিয়াত সম্পৰ্কটো কি
জৈৱ বৈচিত্ৰৰ লগত চাবি মানে এঅজয় ইকটুৰিজি মানে বিভিন্ন উদ্ভিদ হওক আৰু মানে যিবিলাক পানীৰ মানে বাসস্থান আছে সেইবিলাক মানে সংৰক্ষণ তাৰ সংৰক্ষণ যে কৰবা লাগে মানে তাৰ প্ৰয়োজনত তাৰ ওপৰত মানে সেই আৰু মানে বুজ যায় আৰু মানে আৰু যিবিলাক সংৰক্ষণমূলক পদক্ষেপ আছে সেইবিলাক মানে লোৱাত মানে মানে ইউজ কৰাত মানে উৎসাহিত কৰে আৰু
অ আৰু সংস্কৃতিৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰে ই
সংস্কৃতিৰ ক্ষেত্ৰত ধৰ এইটো লোকনৃত্যই হওক বা তাৰে যিবিলাক লোক সংগীত হওক হস্তশিল্প হওক পৰম্পৰাগত খাদ্য হওক বা উৎসৱে হওক আৰু ধৰ স্থানীয় যিবিলাক ভাষা আছে সেইবিলাক প্ৰচাৰ কৰাত ভয় কৰে আৰু ধৰ ইয়াৰ ফলত মানে কি সাংস্কৃতিক ঐতিহ্য সংৰক্ষিত ত আৰু
অ ঔ আৰু এজন দায়িত্বশীল পৰ্যটক হিচাপে মানে মানুহে কি কি কৰিব লাগে
তত্বশীল পৰ্যটক হিচাপ ত কিবা এটা এৰিয়াত কৰবা গেলে-।
অঁ মই সেই সেই এৰিয়াটোৰ নিয়ম নীতি মানিম। তাতে মানে যি বস্তু কৰিবা নালাগে সেইটো নকৰো। ভালকে থাকিম সেইটো ভাল ব্যৱহাৰ কৰিম তাৰে মানুহ কাৰণ লোকেল মানুহ ন।
অহঁ।
আৰু কি কি কৰবা পাৰি তাৰ বাহিৰে?
অঁ সেইটোৱে মেইন কথা সেগেটাই। তাত আৰু তাৰে সেই আৰু তাত য'তে ত'তে আৱৰ্জনাবিলাক নেপেলাবি বা প্লাষ্টিকতো- কমকে ব্যৱহাৰ কৰবি। আৰু তাৰে যিবিলাকো তই বন্যপ্ৰাণী দেখা পাবি সেইবিলাকক মানে অসুবিধা নকৰিবি আৰু বা স্থানীয়- নিয়ম মানি চলবি সেইটোৱে মেইন কথা আৰু।
অঁ অঁ। জলবায়ু পৰিৱৰ্তনে কেনেকে প্ৰভাৱ পেলায় নো ইকটুৰজিয়মৰ ওপৰত।
জলবায়ু পৰিৱৰ্তনে ছৰ- যিকিটা ধৰ বানপানী হয় বা খৰাং হয় বা বনজ- জৈ বা হিম বা এইবিলাকৰ মানে এতয়া হিম বা মানে তাত বৰফে মানে ধৰ সেইবিলাক মানে গলি- যোৱাৰ ফলত মানে- গলি যোৱাৰ ফলত আৰু ধৰ মানে যেতিয়া মানে বন্যপাণী বিলাকে বাসস্থান সলায় আৰু। বাসস্থান সলোৱাৰ ফলত মানে যিবিলাক মানে পৰ্যটনস্থলী থাকে সেইবিলাক ক্ষতিগ্ৰস্ত- হয় আৰু। ধৰ কাৰণ যেতিয়া এৰিয়া এতাত ধৰ কাজিৰঙাতে হওঁক বা মানসতে যেতিয়া- বানপানী হয় তেতিয়া জীৱ জন্তুবিলাক মানে বাহিৰত উলাই আহে না আমি ৰাস্তাত উলাই আহা দেখা পাওঁ। তেতিয়া তেতিয়া উলাই আহিলে মানে কি হ'ব। ধৰ তেতিয়া মানে সেই কাজিৰঙাখন বা যিকোনো উদ্যানে হওঁক বা ৰাষ্ট্ৰীয় উদ্যানে সেই- সেইখন চাবা মানুহ নাযাব নহয় তাতে দেখা নাপাব দেখা পোৱা হ'লে দেখা পাব গ'লে চাব ন। তেতিয়া মানে সেই আৰু তাতে ধৰ যিখিনি ইনকাম হৈছিল মানুহৰ সেইখিনি লছ হ'ব। মানুহে চাব নাহিলে তেন্তে ইনকাম নহয় না। সেইটোৱে আৰু মানে। এটা মানে ক্ষতি কৰে আৰু জলবায়ুৰ পৰিৱৰ্তনে।
উমঁ ইয়াৰ বাবে চৰকাৰে কি কৰিব লাগে?
চৰকাৰে কি মানে চৰকাৰে মানে যিবিলাক সংৰক্ষণ মানে জীৱ জন্তুবিলাক সংৰক্ষণ কৰা-। নীতি নিয়ম আছে। এইবিলাক মানি চলিব লাগিব বা উন্নত-। নিয়ম কৰিব লাগিব বা স্থানীয় লোকক মানে-। পৰি প্ৰশিক্ষণ দিব লাগিব কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰি। অঁ কঠোৰ পৰিবেশ আইন ওলাব লাগিব-। কিছুমান আৰু যিটো বহন পৰ্যটন পৰিকল্পনা আছে সেই পৰিকল্পনাটো মানে গ্ৰহণ কৰিব লাগিব।
আৰু প্ৰযুক্তিয়ে কেনকে সহায় কৰে ইয়াত?
প্ৰযুক্তিয়ে চাই অনলাইন বুকিং কৰিব পাৰি। আজিকালি ধৰ ক'বাত ফুৰিব গেলি তই পাৰ্ক-। খন টিকেট কাতিবলে কাৰণে বা অনলাইন বুকিং কৰি দিব পৰা বা জি পি এছৰ চিষ্টেম মেপ-। ত আমি সেই চাব পাৰো। পাৰ্কখন ক'ত আছে বা কেনেকুৱা। ৰিভিউ চিভিউ চাব পাৰো আমি বা ডিজিটেল গাইত থাকে কিছুমান। তাত ড্ৰোন থাকে-। আৰু য যোনটো বন্যপ্ৰাণী মনিটৰিং কৰা থাকে চাই চিতি থাকে, সেইবিলাকো মানে আজিকালি-। সেই গৈছে মানে ডিজিটেল হৈ গৈছে আৰু চব বস্তু মানে। আৰু সামাজিক মাধ্যমটো সেইটোৰ জৰিয়তে মানে সচেতনতা বৃদ্ধি কৰিব পাৰি আৰু।
আচ্ছা আচ্ছা' এনেই আৰু সমস্যা কি আছে?
হয়। মেইন সমস্যা ধৰ মানে পৰ্যটক বিলাক বেছি হৈ গ'লে অলপ প্ৰব্লেম হয় বা আবৰ্জনা-। য'তে ত'তে পেলাব নালাগে। অবৈধ নিৰ্মাণ-